হেল্ল'
অঁ কোৱা
কি কৰি আছা পিছে
এই আচৰিব এনে বহি গৰম আৰু কি কৰিবা তুমি
ময়ও আছো বাকী খবৰ পাতি ভাল
ভালে দিয়া বাকী শুনিছো তুমি বোলে কালি পবিতৰা অভয়াৰণ্যৰ পৰা ঘূৰি আহিলা হয় ন নেকি
হয় কিন্তু তুমি কেনেকৈ গম পালা মানে কালি সন্ধিয়াই আহিছো দিয়াচোন
গম পালোঁ আৰু তুমি যিহেতু ছ'চিয়েল মিডিয়াত দিছা আৰু ফটো হোৱাটছএপত ষ্টেটাছ দিছা তাৰ পৰা গম পালোঁ আৰু
অ ঠিকেই দিয়া বৰ সুন্দৰ অভিজ্ঞতা আছিল মোৰো ভাল লাগিল যে
মোৰো বহুত দিনৰ পৰাূ যোৱা ইচ্ছা আছে আৰু কিন্তু এতিয়ালৈ যোৱাই হোৱা নাই কেনেকুৱা লাগিল পিছে ক'ব পাৰিবা নেকি
বহুত ভাল লাগিছে বেয়া লগা নাই বিশেষকে তোমাৰ ধৰ প্ৰকৃতিৰ মাজত কিছুমান ঘণ্টাা কটোৱাটো তোমাৰ অনুভৱটো বহুত বেলেগ
পিছে ঘৰৰ পৰা কেতিয়া ৰাওনা হৈছিলে মানে তিয়া কেতিয়া মানে গৈছিলা
ধৰা ৰাতিপুৱা সোনকালে ওলাইছিলো ভাবিছিলো ধৰা ৰাতিপুৱাইপুৱাই গলে জন্তু জীৱ জন্তুবোৰ বেছিকে দেখা পাম সেইবাবে গৈছিলো ৰাতিপুৱাই
সেইটোৱে মানে মানে পুৱ বতৰটো ভালে থাকে ন ত' জীৱ জন্তুবিলাক নিজৰ নিজৰ নিজৰ কামত ওলায় কিছুমানে ধৰি ল চিকাৰী জন্তু চিকাৰ কৰিব আহাৰে তৃণমূজ জন্তু খাব সি খাব আহে সেইকাৰণে চাগে পোৱাই গৈছিলে আৰু
হয় হয় আৰু ৰাস্তাটো তোমাৰ যথেষ্ট ভাল আছিল ন গাড়ীত গৈ থাকোতে তোমাৰ ধৰা দুয়ো পাশে যিটো সেউজীয়া পথাৰ হওঁক গাও হওক বা জলাশয়বোৰ দেখি মনটো ভাল লাগি গৈছিল আৰু ৰাতিপুৱাই পুৱাই ইমান সুন্দৰ পৰিবেশ এটা
বাকী কিন্তু মোৰ পপিতৰা যিটো অভয়াৰণ্য আছে ন তাৰে না শুনিলে কিন্তু প্ৰথমতে মোৰ এশিঙীয়া গড়লৈ মনত পৰি যায় তাৰতো বিখ্যাত ন পপিতৰাত
এ একেবাৰে ঠিকে হৈছে দিয়া মানে এশেঙীয়া গ় দেখিবলৈ পোৱাতো ভ্ৰমণটোৰ আটাইতকৈ আকৰ্ষণীয় অংশ আছিল আৰু মানে মই ভাবিছিলোও আৰু ভাবি ভাবি গৈছিলো যাওঁতে যে বেলেগ দেখা নাপালেও যাতে এশেঙীয়া গ়টো দেখা পাওঁ আৰু কম চ কম
বাকী কিমানটা ঘৰত দেখিলে আনে গিছে
তোমাৰ মই ভালকে গনা নাই কিন্তু বহুত দেখিছিলো আৰু কি ধৰা কিছুমান ঘাহনীৰ মাজত আছিলতো আৰু কিছুমান জলাশয়ৰ ওচৰত ত বেছি দূৰৰ পৰা দেখা পাইছিলো ত সেইবাবে মানে ভালকে ধৰিব নোৱাৰি আৰু যে কিমান এটা দেখিছো বাকী এনে দেখাতটো বহুত খিনিয়ে দেখিছিলো
ওচৰৰ পৰা দেখিব মানে মানে ওচৰৰ পৰা দেখিব পোৱা নাছিলে নেকি নে ওচৰৰ পৰা চাইছিলে গড়বিলাক
এবাৰ দেখিছো মানে এবাৰ তোমাৰ ধৰা জীপ চাফাৰীৰ সময়ত কেতিয়াবা হঠাৎ মানে এনেকুৱা এটা পৰিস্থিতি আহিছে যেতিয়া তুমি ওচৰত চোৱাৰ এটা মানে মানে এটা পাই যোৱা আৰু চান্স এটা আৰু তেনেকে ময়ো পাইছো আৰু প্ৰথমবাৰ দেখি অলপমান আচৰিত লাগিছিল।
ভয় লগা নাছিলনে পিছে তোমাৰ? মানে
ভয়। ভয় কিয় নালাগিব। ইমান ডাঙৰ জন্তু এটা তোমাৰ আগত থাকিব, অলপ লাগিছিল কিন্তু তোমাৰ গাইড থাকেতো গাইডজনে কৈছিল যে ধৰা যদি নিয়ম মানি চলে তেতিয়াহলে কোনো সমস্যা নহয় আৰু।
বাকী তুমি জীপ চাফাৰো কৰিছা নেকি? মানে তুমি ক'লা নহয় এতিয়া জীপ চাফাৰী কৰা বুলি।
হয় মানে ধৰা জীপত উঠি মই অভয়াৰণ্যয়ৰ ভিতৰত ঘুৰাটো এটা বেলেগে মজা আছিল আৰু আৰু জীপত থাকিলে তুমি মানে জীৱ জন্তুবোৰ ওচৰৰ পৰা চোৱাৰ মানে এটা চান্স পোৱা আৰু নহলে ইমান স সহজ নহয় আৰু জীৱ জন্তুবোৰ দেখা।
বাকী মই শু শুনিছো যে হাতীৰ পিঠিত উঠিবলৈ ভ্ৰমণ কৰিব পাৰি হয় নে কি?
সেনেকুৱা ব্যৱস্থাও আছে তোমাৰ ধৰা আমি বহুতে কৰে আৰু কিন্তু আমি যদিও ধৰা এইবাৰ হাতী চাফাৰী কৰা নাই আৰু কিন্তু বহু মানুহতক দেখিছো আৰু বহুত মানুহে ধৰা হাতী চাফাৰী কৰি আছে। ন্তু মইতো কলো তোমাক যে আমি জীপ চাফাৰী কৰিছো ততে।
বাকী পপীতাৰাতো অকল কেৱল গঢ়ে নাই ন আৰুতো আন আন জীৱ জন্তু আছে ত' তুমি কি দেখিলা ঘৰৰ বাহিৰে আন কি কি জীৱ জন্তু দেখিলা পিছে?
বাকী তোমাৰ মই হাতী দেখিলো, তাৰ পিছত আহ বান্দৰ আছে বহুত দেখিব পাবা, বা বি বিভিন্ন ধৰণৰ হৰিণাও আছে, তাতে সৰুৰ পৰা ডাঙৰলৈকে আৰু বহুত চৰাই দেখিছো দিয়াচোন। সেই চৰাইৰ কিছুমান ধৰা চিনি পাইছো। আৰু কিছুমান ধৰিবও নোৱাৰিলো নামেই নাজানো।
চৰাই কিন্তু চাবলৈ ভাল দেই ভাল পোৱা মানুহৰ কাৰণে আৰু সেইখন আৰু স্বৰ্গৰদা ঠাই হ'ব ন মানে যিবিলাক চৰাই চাই ভাল পায় এইাৰ যিবিলাকে বান্দৰ চাই আৰু বাৰ সেইটোৱো যিবিলাকে বান্দৰ চাই ভাল পায় যিবিলাক হাতী চাই ভাল পায় সেনেকুৱা আৰু চবৰে এটা নিজা নিজা পচন্দ আছে ন ত' যিবিলাক চৰাই চাই ভাল পায় তেওঁবিলাকৰ কাৰো একদম স্বৰ্গৰ দৰে হ'ব ন?
অ একেবাৰে ধৰা দূৰবিন লৈ বহুতো মানুহ যায়। তাতে মানে ওচৰৰ পৰা দেখা নাপায় তো চৰাই বা বান্দৰ বা হৰিণে হওক সেইবোৰ ওচৰৰ পৰা দেখা নাপায়। সেইবোৰৰ কাৰণে বহুত মানুহে দূৰবিন লৈ যায় মই দেখিছো আৰু হাতত বহুতৰে
তুমি হৰিণাৰ কথা নক'লা যে হৰিণে দেখা পোৱা নাই নেকি?
হৰিণাৰ কথা কলোচোন মই দেখা পোৱা বুলি মানে দেখিছো কেইবাটাও সিহঁতো জাক পাতি ঘূৰি ফুৰে ন মানে সিহঁতক দেখা পোৱাাতো মানে দেখা পাব আৰু তাতে গলে হৰিণা বহুত জাক পাতি ঘুৰি থাকে এইফালৰ পৰা এইফালে
বাকী কিমান মান ফটো উঠিলা পিছে?
এ বহুত মোবাইলত প্ৰায় তোমাৰ এশ দুশ মান ফটোয় আছে মোৰ গোটেই তাতে যি দেখিছো যোৱাৰ পৰা আহালৈকে যি দেখিছো মোবাইলটো ওলাই ফটোয়ে তুলি আছো আৰ।
এতিয়াতো চাগে তোমাৰ গেলাৰীটো ভৰ্টি হৈ আছে। কিমানটা বা এতিয়া তুমি হোৱাটছএপত ষ্টেটাছ মাৰি দিয়া ঠিকেই নাই তাৰে এতিয়া
এ তাকে ৰবা, মই মানে ঘূৰি আহি ফটোবোৰ চাই ভাবি আছো যে কোনটো শ্বেয়াৰ কৰিম কোনটো শ্বেয়াৰ নকৰো, ইমান ফটো আছে মানে চাই চাই এতিয়া অশান্তিয়ে লাগি গৈছে মোৰ।
বাকী পিছে বতৰটো কেনেকুৱা আছিল? গৰম আছিল নে নে অলপ ঠাণ্ডা আছিল নে নে নাতিশীতোষ্ণ আছিল কেনেকুৱা আছিল বতৰটো? মানে যাই ভাল লাগিছিল নে বতৰটো চাই কিনে?
বতৰটো কিন্তু বৰ ভাল আছিল দে তোমাৰ ধৰা অলপ ডাৱৰ আছিল গতিকে তোমাৰ যিটো এতিয়া সময় গৰম সেই গৰমটো ইমান অনুভৱ হোৱা নাছিল তাতে যাই।
বাকী তোমাৰ যিহেতু এখন ডাঙৰ অভয়াৰণ্য হয় ত' মানুহ বহুত আছিল নেকি মানে ইমান এটা নাছিল মানুহ পৰিমাণটো?
এ ধৰা ছুটিৰ দিন চলি আছে টু ছুটিৰ দিন হোৱাৰ বাবে অলপ ভিৰ আছিল কিন্তু ইমানো নহয় যে উপভোগ কৰিব নোৱাৰি উপভোগ কৰিছো আৰু যোৱাৰ পৰা অহালৈকে ভালেখিনি।
বাকী তুমি ক'লা যে গাইডে তোমাক সহায় কৰিছে ত' গাইডজনে কিবা মজা কথা কৈছিল নেকি তোমাক মানে কিবা এনেকুৱা ইণ্টাৰেষ্টিং বা তেনেকুৱা ধৰি লওক তোমাৰ ভাল লগা কথা কিবা কৈছিল নেকি গাইডজনে?
ইমান ইন্টাৰেষ্টিং মানে তোমাৰ ধৰা বিশেষ একো ইমান কোৱা নাই খালি কৈছিল আৰু তোমাৰ ধৰা তেওঁ ঘৰ চৰাই আৰু অভয়াৰণ্য ধৰা পবিতৰা অভয়াৰণ্যয় যিটো ইতিহাস তাৰ বিষয়ে ধৰা ভালকে কৈছিল আৰু ধৰা সেইবোৰ শুনি মানে ভ্ৰমণ টো অতি আকৰ্ষণীয় হৈ গৈছিল।
হয় দিয়া তোমাৰে দিন আৰু বাকী জীৱ জন্তু দেখি উভতি মানে তুমি যেতিয়া আহিলা ত তোমাৰতো চাগে মনতটো বহুত ভাল লাগিছে যে এনেকুৱা এনেকুৱা জীৱ জন্তু দেখিলো এনেকুৱা -এনেকুৱাই অম অনুভৱ কৰিলো মানে বহুত আনন্দৰে আৰু আহিছে আৰু বাকী তোমাৰ আহ ত তাতেতো পোৱাই গৈছা ন ত তুমি তাতে কি কি খালা পিছে মানে খাদ্য় বস্তুটো কেনেকুৱা দাৰ
খাদ্য ব্যৱস্থাটো তোমাৰ বেছি বেয়া নহয় দিয়াচোন ওচৰত কিছুমান খাদ্যৰ দোকান আছে আমি তাতে তোমাৰ যিটো স্থানীয় খাদ্য সেইটোয়ে খাইছিলো কাৰন বাকি তোমাৰ ৰাতিপুৱা যাওঁতে লৈ গৈছিল। কিন্তু তোমাৰ বিস্কুট হওঁক পানীৰ বটল হওঁক ঠাণ্ডা হওক এনেকে কিবা কিবি মানে লৈ গৈছিলো যাতে ৰাস্তাত আৰু ভোক লাগিলে কিবা খাব পাৰো ধৰা কাৰণ তুমি যোৱা টাইমত যদি ক'বাত ৰখি বা কৰ'বাত অলপ সময় ৰৈ পেলাই খাব চেষ্টা কৰা তেতিয়াাহলে টাইমবোৰো এনে-এনে যায় ন আৰু পবিতৰাতো ওচৰ ঠাই নহয় ত সেইবাবে সেনেকে গৈছিল আৰু বাকী তাতে যাই খোৱা খাদ্যতটো বেয়া হোৱা নাই দিয়া।
ভ্ৰমণত গৈছা আৰু স্থানীয় খাদ্য খাইছা তাৰোতো মজাই বেলেগ নহওক কি ক'ম আৰু তাতে মই।
একদম দিয়া মানে নতুন ঠাইলৈ গলে সেই ঠাইৰ খাদ্যয়ৰ সোৱাদটোৰ যিটো অভিজ্ঞতা সেইটো অভিজ্ঞতাই বেলেগ বাকী তুমিও বেছি দেৰি নকৰিবা কেতিয়াবা যাবা তালৈকে তেতিয়া তুমিও ভালদৰে কৰিব পাৰি বা কেনেকুৱা লাগে প্ৰকৃতিত ঘূৰি গড়বোৰ চাই বা জীৱ জন্তুবোৰ দেখি অনুভৱটো
নিশ্চয় যাম দিয়া তুমি যেনেকৈ বৰ্ণনা কৰিলা ন এতিয়া মোৰ আৰু যাবলৈ মন গৈছে আৰু মানে সোনকালে আৰু যাব লাগিব আৰু নোযোৱাকৈ মানে থাকিব আৰু নোৱাৰি আৰু এনেকুৱা আৰু যাব লাগিব।
দিয়া তে হ'ব দিয়া পিছত আৰু কিবা কথা পাতিম নে কি কোৱা?
দিয়া হ'ব দিয়া।